শুনিছোঁ, শুনিছা নে?
শুনিছো, শুনিছো। কি খবৰ?
ভালেই, তোমাৰ ভাল নে?
ভাল, ভাল, ভাল।
অ'। খোৱা বোৱা বনাই থকা হৈছে আৰু, ভাত দিম আলু
অ অ।
ম তাপা ডিমে আলুৱে আঞ্জা। বনাইছোঁ তাপা ভাত কেৰেলা, আলু ভাজি আৰু কঁঠাল গুটি পিটিকা, আলু পিটিকা।
উম, উম, আছ আচ্ছা আমাৰ বনাইছে মৎস্য অকণ আছে।
অ আৰু
সেই কালি অনা তাপা ডালি কালি বনাইছে, জিকা চব্জি বনাইছে।
অঁ
মৎস্যকণ এই শাকৰ লগত বনোৱা আছিলে মোলে থৈ দিছে।
আমাৰ মৎস্য আজি নাই বাও।
উম অ।
এদাই হ'ল।
অ অ আমাৰ কালি অনাই সেয়া।
আজি দিম আছে। কালি মাংস আক আনিছিলে খাব লাগে, সদায়। নিৰামিষ খাব লাগে অলপ, মাছ মাংসটো সদায় বেয়া। উম, মাংসটো অকমান কমাব লাগে স্বাস্থ্যৰ কাৰণে, উম।
সেইটোৱে মা মাছটো খালেও মানে মাংসটো সপ্তাহত এদিন বা দুদিন খাব লাগে।
উম মাছৰ এইটো টেঙাটো খাব লাগে, এতিয়া গৰম নহয় টেঙা জোল খালে ভাল।
অ টেঙা আৰু নেমুটো যিমান পাৰে মানুহে খাব লাগে দিনতো।
নেমুটো খাই থাকিব লাগে অ।
উম বাকী ভ ভাইটিয়ে কি কৰিছে?
ভাইটি আছে খেলি আছে। পঢ়িলে পঢ়ি পেলাই খেলি আছে অকণমান, আবেলি অকণমান ওলাই গ'লোঁ। ৰাস্তা ফালে।
অ অ।
কৰিলোগে।
মই কাইলে ৰাতিপুৱাহে যাম। চাৰে চাৰিটাত দৌৰিবলে।
ক'ত বা?
ঔ ওচৰৰ ফিল্ডত, নহ ৰাস্তা তোমাৰ। মানে আমাৰ ঘৰৰ ওচৰ পা এই ট্ৰেন আলি সেইকন লৈকে তেনেকে দুই তিনি পাক
অ অ।
হয় নে।
উম যাবা, ৰাতিপুৱা দৌৰিলে ভাল।
উম দে দৌৰিব লাগে আৰু আৰু পেটটো কমাই দিও আৰু একেচাতে।
উম পেটটো কমাব লাগে। তাকে তোমাৰ ঘৰৰ গৃহস্থ আছে আও। চব আছে ঘৰতে আছে।
ভালে নহয় বাকী, আৰু এ চ ভাল ভাল শৰ্মাও আছে নি, অ, অ।
আছে, আছে।
অ', অ' দেহা হেনো বেয়া।
নহয়। দেহা বেয়া অহ' অলপ।
অ', অ' অথনি ফোন কৰোতে কৈছে জ্বৰ।
অ' বেয়া বুলি
অ' নহ'লে আমাৰ ঘৰলে আহিলে হেতেনেহেনো।
অ' গ'লহেঁতেন কৈছে তাকে। উম।
তাকে তাকে কাইলে ৰাতিপুৱা আকৌ দৌৰিবলৈও যাব লাগে।
অঁহ।
অকণমান সোনকালে শুব লাগিব আজি।
যাবা, যাবা ৰাতিপুৱা গ'লে ভাল ফুৰিবলৈ
হয়, হয়।
এয়া অ' তোমালোকৰ বিদ্যালয় বন্ধ দিলে নে?
বিদ্যালয় আমাৰ হেৰি মানে এতিয়া আমাৰ এনেই দিছে, পোন্ধৰ তাৰিখৰ লৈ পোন্ধৰ তাৰিখ পৰাহে বন্ধ এক তাৰিখ পৰা পোন্ধৰ তাৰিখৰলৈ ক্লাছ হ'ব।
অ', অ', অ'। ক্লাছ কৰিবা নহয়।
মানে দশম শ্ৰেণীৰ, দ্বাদশ আৰু একা-একাদশৰ দ্বাদশৰ ক্লাছ হ'ব বুলি দিছে।
অ', অহ'।
তাতে আকৌ হেৰি মানে এ, দশম আৰু দ্বাদশ শ্ৰেণীহে ভালকে ক্লাছ হ'ব। একাদশটো এনেই মাজত মানে দিহে দিলে আৰু।
দি দিলে হ'লেও যাবা মাজে মাজে ক্লাছ কৰিবা।
মাজে, মাজে যাম সদায়ে নাযাওঁ।
সদায় যাব নালাগে অ' মাজে মাজে যাবা।
এই দুদিনমান যাব লাগিব আকৌ, উম উম সেইটো হয়। ৰুমত থাকি ল'লে বাৰু কথা নাই।
অ' ৰুমত বা ঘৰত থাকিলে চিন্তা নাই।
উম।
তেতিয়া গৈ থাকিব পাৰিবা সদায়।
ভালহে।
আৰু এতিয়া বন্ধত ক'ৰবাত যাবা নেকি ফুৰিবলৈ।
এ জুলাইত ঘৰৰ মানুহৰ সৈতে এটা ভাবি থৈছো, সিদ্ধান্ত এটা লৈ থৈছো।
অ', অ'।
একৈছ জুলাইত যাম বুলি ভাবিছো, তাৰপৰা একৈ-এক একৈছ জুলাইত ৰাতি আমাৰ এই ওচৰৰ ষ্টেচনটোৰ পৰাই ট্ৰেইন আছে।
ট্ৰেইনত যাবা অ'।
অ' ট্ৰেইনত গৈ তাৰ পৰা একৈশ তাৰিখে গৈ, বাইশ তাৰিখে পালোগৈ ৰাতিপুৱা গুৱাহাটী।
গুৱাহাটীৰ পৰাই এই প্ৰাইভেট চব-ছ অহ, প্ৰায় প্ৰাইভেট চুমো বা এই টেক্সি ল'ম আৰু এই শ্বিলঙলৈকে
অহ'।
দু-দুঘন্টাৰ বা আহৈ ঘন্টা লয়, তাৰ পৰা সেই তাত থাকিব লাগিব বাইশ তাৰিখে ৰাতিতো তেইশ তাৰিখে ৰাতিটো চৌবিশ তাৰিখে ৰাতিটো থাকি পঁচিছ তাৰিকে অহা হ'ব আউ
অ অ যাবা যাবা ভাল গলে
উম পঁচিশ তাৰিখে সেই অ আবেলি এ দুপ পিছবেলা মানে ওলাম আউ তা পা
অ যাবা
অ তা পা মানে হে এই ৰা আকৌ ৰাতিহে ট্ৰেইন থাকিব চাৰে এঘাৰটাত
আগত
সেটো অ অ কি
তা পা ঘুৰাটো কেই তাৰিখে আছিলে
হেল্ল' অ সেইটো সেই পঁচিশ তাৰিখে হ'ব পঁচিশ তাৰিখে হ'ব
অ পচিশ তাৰিখ অ পচিছ তাৰিখে মানে ৰাতি
উম
নে নত
পঁচিছ তাৰিখে আৰু এই দুপ পিছবেলা পিছবেলা ওলাব লাগিব ৰাতি এঘাৰটা এঘাৰটা পঞ্চাছত ট্ৰেইন আছে আউ এঘাৰটা পঞ্চাছত ট্ৰেইন থাকিব পিছদিনা
মেলি আহিব লাগে উম গলে ভালকে চাই গোটেই খিনি ফুৰি চব জাগাবিলাক
তাত এই হস্পিতেলখনো আছে নহয় তাতে মানুহ কিবা বেমাৰ কিবা যদি গোটেই বডি টো চেক আপ কৰি আহিব পাৰি আৰু দেহে দেহটো
কাত মতে হয় নেকি ন কম খৰচত
এ হে তাত আগতে আমি ঘং উম ফাদাৰক নিওতে
অহ
তাত দেখুৱাইছিলো মানে তাত ট্ৰিটমেণ্ট চলি আছিল যে চুগাৰৰ তেতিয়া হেই এই পশত সত্তৰ টকাত গোটেই দে দেহাটো চেকআপ কৰি দিয়ে পসত্তৰ টকাত চব
অ ভাল কমতে আ একেবাৰে আ আমাৰ ইয়াত বহুত ল'ব নহয় একেবাৰে কম অ
গোটেই বডি টো যদি হেৰি কৰে তেতিয়াতো পোন্ধৰ ষোল্ল হাজাৰ টকা লয়
উম পোন্ধৰ ষোল্ল হাজাৰ টকা লৈ ল'ব তাত আকৌ সেয়া ইমান কমতে হয় মানে এই উম কিছুমান মানুহৰ কাৰণে ভাল হয় আও অসুবিধা হয়
অ এই দুখীয়া নিচলা মানুহৰ কাৰণে একেবাৰে ভাল আউ
অ তেঅকা মানুহ
উম সেইটোৱে মানে সেই সেই এইটো তোমাৰ যেনিবা অকমান হেই আও দীঘলীয়াকে সময় লৈ যাব লাগে মানে হেই এই ত মানে ৰিপৰ্ট দিয়া তাত ৰিপৰ্ট দিয়া তাৰিখটোত তাত বেলেগ বেলেগ
অ
মঙ্গলবাৰে আৰু শুক্ৰবাৰেহে দিয়ে।
মাতব যায় আৰু।
এনেকে মঙ্গলবাৰে আৰু শুক্ৰবাৰে ৰিপ'ৰ্ট দিয়ে। এ ঢেৰ গোটেই মানে উ ন তেই নৰ্থ ইষ্টখনৰ মানুহ হয়।
হয়, অ' হয় তাত সুবিধা আছে আকৌ। কম খৰচত হয় তেনেকৈ বেলেগত নাপায় ন, সেইকাৰণে মানুহ ধেৰ হয় আকৌ।
অ' আৰু এই বহুত বহুত চফা মানে হস্পিিতেলখন।
চফা অ', শুনিছো বাৰু তেনেকে। চফা বুলি।
চফা মানে মানুহ যদি বাথম এ বাথৰুমতো শুই থাকে ধৰিব নোৱাৰে সেইখন কি হস্পি দিলে নেকি?
কৈছে বহুত পৰিষ্কাৰ ধুনীয়া।
অকমানে ট্ৰিটমেণ্টটো অলপ দীঘলীয়া হয়।
অ' ব ফুৰি মেলি ফুৰি মেলি তেতিয়া আহিবা। ফটো চটো মাৰিবা দেখাবা আমাক?
অ' সেইটোৱে।
ভিডিঅ' চিডিঅ' কৰিবা।
যাব লাগিব কৰিব লাগিব অ'।
কৈ মেলি। আমি আৰু কি হয় চাই লওঁ। প পিছত। পাৰিলে যাম ক'ৰবাত ফুৰিবলৈ মেলিবলৈ। ক'ত যাওঁ চাই চিতি তেনেকে যাব লাগিব। অ' চাই লওঁ তোমালোকৰ লগত যদি মিলে গুছি
কে তাৰিখতে মিলাই যাম, মই টিকেটটো বু ত, অঁ মই টিকেটটো কাটি দিম নহ'লে।
অ' অ'। উ চাই লওঁ তেতিয়া। অ' চাই চিতি তেতিয়া খুৱাই দিম, অ' খুৱাই মেলি দিম। তেতিয়া, অ' টিকট টো কাটি তেতিয়া ফুৰি আহিব পাৰিম অ'। মানালী চেনালী এনেকৈ জেগা, ঠাণ্ডা জেগা এটা গৰম আমাৰ ইয়াত, ঠাণ্ডা তাত।
অ সেইটো শ্বিলং মানালী ছিকিম টিকিম। সেইটো কথা।
উম, সেনেকে যোৱাও নাই বাৰু, এইবাৰ যাম তেতিয়া বন্ধও হ'ব
উম, ভাল লাগিব অ' গোটেই আৰু এটা মই ভাবিছো মানে গো গোটেই এ উ আৰু এটা ভাবিছো কিছুমানে মই গোটেই ঘৰৰ মানুহখিনি সতি লগতে এটা কৰবালৈ যোৱা দূৰলৈ অলপ
অ' অ' তেনেকুৱা অ' সেইটোও ভাল হ'ব ইমাহঁতৰ। অ' অ' তেনেকে তান অ' অ'। তেতিয়াও তেনেকেও ভাল হ'ব নহ চবেই, পেকেজ ল'ব লাগিবা নেকি?
পেকেচত এনেও তিনিদিন লাগে।
অ অ।
তিনদিন লাগিব যাওঁতে তাৰপা, যাওঁতে তিনদিন লাগে।
হয় অ, আহোতে তিনদিন যাওঁতে তিনদিন।
অ তাত দুদিনমান, অ তাত তিনি চাৰিদিন থাকিব লাগিব মানে এঘাৰ দিন মান যাব এনেকে।
অ এই এঘাৰ বাৰদিন লাগিব অ।
অ অ সেনেকে গ'লে ভাল লাগে আৰু।
তেনেকৈ ভাল লাগিব অ। সকলো গ'লে তেতিয়া
উপায়
উম পৰিয়ালটো গ'লে ভাল লাগিব। তোমাৰ ল'ৰাৰ লগত পাতিলো সেইটো চাৰি মিনিছেকেণ্ড দেখাইছে। অ বনাই মেলি হ'ল, মই সেই ভাইটিক খুৱামগে। তাৰ পিছত ককাহঁতে খাইছে। ঠিক আছে হ'ব দিয়া শুবা তেতিয়া দেই শুভ ৰাত্ৰি।
অ হ'ব হ'ব বাৰু ৰাতি উম উম।